আচ্ছা।
এই ৰাস্তা ৰাস্তাৰ ফালে বহি আছো। তুমি ক'ত আছা?
ঘৰতে আছো। খবৰ ভাল বাকী?
খবৰ মোৰ ভালেই, তোমাৰতো ভাল ন?
অ' মোৰো ভালেই।
হয়
ৰাস্তাত এনেই ওলাইছে, আমাৰ
হয়, হয়।
ঠিকে আছে, যি গৰম হৈছে।
হয়। বহুত গৰম দিছে।
মোৰ হ'লেও উৎসৱ চুৎসৱ পাতে নে কিবা?
উৎসৱ, উৎসৱ পাতে তোমাৰ এই দিৱালীত ব'ম চ'ম ফুটাই আৰু বাকী লাইট জ্বলাই। তাৰপিছত তোমাৰ বিহু আমাৰ ফালে বিহু পাতে।
উম।
আৰু বিভিন্ন উৎসৱ পাতে। চব উৎসবেই হয়। উৎসৱ পাতিলে মানে ফূৰ্তি চুৰ্তি লাগে একদম। বহুত বহুত মানুহ একলগ হয়।
উম।
তোমালোকৰ ফালে পাতে ন?
আমালোকৰ ফালেও পাতে। বহুত ভাল লাগে।
অ' উৎসৱ মানে উৎসৱ মানে তোমাৰ ভাল লগা। হয়। উৎসৱ মানে আনন্দ ফূৰ্তি ভাল লগা তেনেকুৱাই খুব সকলোৱে মিলা সকলোৱে মিলা প্ৰীতি তেনেকা।
অ'। তোমাৰ প্ৰিয় উৎসৱ কি?
বিহুৱেই ভাল লাগে। আমাৰ অসমততো বিহুৱে মাইন। আমাৰ আমাৰ অসমৰ কাৰণেতো বিহুৱেই মেইন।
অ' বিহু মেইন, বহুত ভাল লাগে। মানুহ একলগক হয় একেলগে নাচ গান বিভিন্ন ধৰণৰ কথা বাৰ্তা একেলগে হয়, ভালেই লাগে। সকলো লগৰীয়া এক গোট হৈ
হয়। ডান্স চাঞ্চ হয় ন নৃত্য গীত হয়
অ'। আমালোকৰ ফালে বিহু পাতি বিহু পাতিলে আহিবা?
হয়, ঠিক আছে যাম দিয়া।
উম, হ'ব।
ঠিক আছে হ'ব, হয়।